হেল্ল' অ শুনা পাইছা
অ শুনা পাইছো দিয়া
অ কি খবৰ
মোৰ ভালে তোমাৰ
অ মোৰো ভালে দিয়া
কি কৰি আছা।
মই এনেই আছো তুমি
অ মই আম খাই আছো ৰবা।
অ আম খাই আছা বোলা আজি আমি ফলৰ ওপৰতে কথা পাতো।
অ হ'ব দিয়া
অ এনে তোমাৰ বেছিকে প্ৰিয় হল কি।
আম উ তোমাৰ
উ মই ময়ো আম খাই ভাল পাওঁ আম কল। আংঙুৰ
মই কিন্তু ডালিমতটো বেয়া পাওঁ আকৌ
মোৰ ডালিম ভাল লাগে কিন্তু কিছুমান কিছুমান কলা কলা থাকে যে সেইবোৰ ভাল নালাগে।
কলা বগাহে দেখিছিলো কলা ডালিমো আছে নেকি।
নাই নাই সেইটো মানে ৰঙাই ডালিম হয় ন কিন্তু মানে সেইটো খৰ মানে গো মানে সেইবোৰ মানে কিছুমান অলপ সৰু সৰুবোৰ অলপ মানে ক'লা টাইপ হৈ যায় সেইকাৰণে
অ
উম আৰু কি কি আৰু কি কি ফল খাই পাইছা তুমি
মইতো ফলৰ ভিতৰত অলমষ্ট অলমস্ত গোটেই খিনিয়ে খাই পাইছোঁ আপুলটো তথাপি কমলা খ অ আপেলটো মই বেয়া পাওঁ ক
ই এ
কমলা খাই তাকে তাৰ পিছতে আৰু কি আমৰ চিজন আম থাকে কমলাৰ চিজনত কমলা থাকে। তাৰ পিছত কঠাল থাকে।
উমহু কঠাল-
আৰু কিবা লেটুকো নেকি সেইটো থাকে।
কি থাকে?
লেতুক এতিয়া কি বুলি কওঁ? মৌচুমী-
অ অ, অঁ মৌচমি।
আনাৰসটো খাই কিন্তু ভাল লাগে। ময় আনাৰস থাকে ন।
অঁ আনাৰস খাইয়ে ভাল লাগে ন।
অঁ অঁ মিঠাটোয়ে ভাল লাগে টেঙাটো ভাল নালাগে মোৰ আক। অঁ অ'
তাকে। মোৰ মোৰ আনাৰস মোৰ আনাৰসটো খাই ভাল নালাগে- বাকী- এইটো কঁঠালটো খাই মোৰ ভাল নালাগ। কিন্তু, কঁঠালৰ গুটিটো খাই ভাল লাগে।
অ হ মই আক হেৰি কঠাল- টো আধা কেঁচা আধা পকা হ'লেহ ভাল পাওঁ খাই।
অঁঅ'
চবাই চবাই খাব পাৰি তেতিয়া।
উম' আৎচ্ছা।
অঁ অঁ।
মই এনেই খাওঁ ৰবা।
অহ অ'
মানে মই খালে মই কত মোৰ পুকিল মই ভালে নাপাওঁ মই নাখাওৱে। মই অকল কঠালৰ গুটিটো যদি বইল কৰি যদি দালিত চালিত দিয়ে তেতিয়াহে ভাল লাগে খাই।
কঁঠালৰ গুটিটো ভাজিও খাব পাৰি তো মইতো ভাজিও খাওঁ।
অ সেনেকে ভাল লাগে ন।
আৰু হেৰিয়ে হৈছে মানে সেকিও খাব পাৰি এইটোৱে।
অঁ শিকিও খাব পাৰে আৰু সেইটো পিত-
মই মই তো গোটেই গেইটা ট্ৰাই কৰিছো।
কি কৈছা?
মই গোটেইগেইটা কঁঠালৰ হে গুটিৰ গোটেই গেটা বস্তুৱে ট্ৰাই কৰিছো যেনেকে হেই- কি খোৱা পুৰি পুৰি খোৱা নাই বাৰু এতিয়ালৈকে।
অঁ অ অ'
ভাজি খোৱা দালিত দি খোৱা পিটিকি খোৱা।
অঁ সেইখিনি ন ভাল লাগে খাই সেনেকে।
অঁ অঁ'
উম উম' আৰু- আৰু হেৰি খাই পাইছা, এইটো ক'লা জামুন।
ক'লা যামুন এহ অঁ' পাইছোঁ পাইছোঁ পাইছোঁ ক'লা যামোন।
অঁ সেইটো টেঙা টেঙা লাগে ন।
অঁ নিমখ লগত খাব লাগে অও বহুত টেষ্টি লাগে।
অঁ নিমখৰ লগত উম আৰু ষ্ট্ৰবেৰী?
হাঁ! ষ্ট্ৰবেৰী পাইছোঁ খাই এই আগতে এবাৰ আনিছিলে।
হি হি হি।
খোৱাই নাযায় ন, এইটো খোৱাই নাযায়।
অ সেইটো খোৱাই নাযায়, সেইটো খোৱাই নাযায়টো। মোৰ মই এদিন ঘৰত হাল্লা লগাই লগাই এই এদিন আনি হেৰি অনাইছিলো
অহ
ইউটিউবত দেখি থাকো ষ্ট্ৰবেৰী দি এইটো বনালে ষ্ট্ৰবৰী দি সেইটো বনালে ষ্ট্ৰবৰী দি। কৰিলে আমাৰ ঘৰত ষ্ট্ৰবেৰীয়ে নাথাকে।
উম তাকে ষ্ট্ৰবেৰীৰ মুখখন দেখাই নাপালো।
অ মই এই সৰুতে সেইটো মই এই সৰুতে ক্লাছ কিমান মান বা আছিল এই তেতিয়া দেখিছিলো।
অ ঠিক কৈছা।
তাৰপিছত আৰু এই ড্ৰেগন ফ্ৰুটটো সেইটোও দেখা নাপাওঁ এই এদিন মই ক্লাছ টেনত আনি কিনে খাইছিলো। আৰু আৰু কিউই এটা আছে কিউইটোতো মই দেখাই নাপাওঁ চাগে। এ ফেঞ্চি বজাৰত কিনিব যাওঁ
অঁ কিউই আছে ন কিউই।
অ অঁ।
গ্ৰীন গ্ৰীন কালাৰৰ ন?
অ গ্ৰীন কালাৰ, কি কিউই টো হেৰি কি বুলি কয় এ নে দুটাত তিনি তাত চাগে এশ টকা চাগে।
এশটকা নেকি খাই পাইছা, খাই পাইছা?
এই সৰুত আনি কিনে খুৱাইছিলে বহুত সৰু থাকোতে তেতিয়া এশ ট কা আছিল, এতিয়া ভাবা আৰু কিমান হব। আগৰ যোৱাকালি হেৰি অঁ আকৌ যোৱকালি আকৌ হেৰি ফেঞ্চি বজাৰত এভাকাদ' দেখিলো।
অ এভাকাদ'।
অ তাতে এটা সুধিলো। যে সুধিলো যে এভকাদ কিমান আমি হেৰি দুটা আনিব নোৱাৰো যেটিয়া এটা খাম। এটাৰ দাম কিমান সুধিলো। ত মোৰ মাথাতো ঘূৰাই গল দাম শুনি, এটাত তোমাৰ এশ পঞ্চাশ টকা।
এৰাম কি কোৱা, এটাতে? এইতো খাব নোৱাৰি ইমান দাম বাপৰে।
এইটো মই ভাবিছো কি এইটো দচটা মানে লগ লাগিহে কিনিব লাগিব এটা।
অ ন তাকেটো ঠিকেই কৈছা।
অ বহুত দাম হে ভগৱান, এই বাহিৰত
ফলৰো বহুত দাম হৈ গৈছে ন?
অ, কিন্তু যোনটো বস্তু হেৰি বেছিকে ও লাই মানে আৰু ওলাই থাকে ওলাই থাকে ওলাই থাকে সেইটো দাম কিন্তু একেবাৰে
উম অঁ কমি যায় কিন্তু, কিছুমানৰ দাম আছে দেই।
অ এতিয়া হেৰি এই ষ্ট্ৰবেৰী, ড্ৰেগান ফ্ৰুট কিৱি, এভকাড সেইবিলাক জীৱনত এবাৰ খাব লাগে।
অ অ নম আৰু উম। উম, মোৰ আংগুৰ খাই ভাল লাগে জানা, মি ঠা মিঠা, অ কিন্তু টেঙা আঙুৰ টেঙাটো ভাল নালাগে ন?
অঁ, টেঙাটো ই কেনেকুৱা লাগে।
অ কিন্তু মিঠা আঙুৰ খাই আহ মজা লাগে। আৰু তুমি কলৰ ভিতৰত কোনটো কল খাই ভাল পোৱা?
কল চেনি কল।
অ চিনি কল ভাল লাগে ন মিঠা-মিঠা।
মিঠা, মালভোগতো কিবা এই ওপৰত লাগি ধৰে।
অ আৰু যে আৰু যে কল আছে এ কি কয়, এ যত গুটি গুটি গুটি টাইপ যে আছে এইটো কি কল কয়?
গুটি গুটি অ হেৰি এ অই হেৰি জানো জানো ৰবা, আম আমি হেৰি আ আইথাকল বুলি কলতে কিয়
আইঠা, অ অ ভীমকল ভীমকল সেইটো কিন্তু মি ঠা আছে কিন্তু গুটি কাৰনে খাব মন নাযায়।
মই হেৰি সেইদিনাখন ৰাতি এটা বজাত মই ভীমকলটো খালো। আমাৰ ঘৰত দুটা আছিল, ইমান দেৰিকে মানে তোক কি কৰো কিনো কি কৰো কি নকৰো ভাবিছিলো আগতেটো পঢ়ি আছিলো এ ইতিয়া ই তিয়া কিতাপ নে কি পঢ়িবা?
উম।
সেইকাৰণে ভীমকলটোকে মাৰি দিলো কি কল গুটি পেলাই পেলাই মোৰ আধা মুখ গুটিতে গুচি গ'ল। তাতে মই হেৰি, কলৰ মাংসটো কম আৰু গুটিটো বেছি।
অ ঠিক কৈছ আৰু কি কয় মানে ভাল লাগে খাই কিন টো বহুত হেৰি ন?
অ ওপৰ ওপৰৰখিনি, অ সেইটো হ ওপৰৰখিনি খাইকিনে ভা ভাল লাগে, একদম গুটি চুটি নোহোৱাকে খালো কিন্তু যেতিয়া ওপৰ তলৰখিনি খাব যাব মানে গুটি গু
আগতে সৰুতে মই ওপৰৰখিনি খাইছিলো তাৰ পিছতে এদিন মায়ে মাৰি কেনে কলে, গুটিখিনি খা, ম মই কলো কি গুটি নোৱাৰো খাব। মই লাষ্টত কি কৰিলো গুটিখিনিয়ে হেৰি কি মানে কে আগতে কলৰ মাংস টো হেৰি ভিতৰত লৈ লও গুটিখিনি পেলাই দিওঁ।
অ অ।
আধাঘণ্টামান যায় খাওঁতে খাওঁতে। মইতো সেইটো কলৰ অহ। অ সেইটোয়ে, মই কিন্তু সেইটো কলত নাম থৈ দিছো লিজি কল। অহ মানে কি খালেই বহুত দেৰি গুচি যায়।
অ সেইটো হয়।
অহ আৰু কি আৰু
অ আৰু কোৱা বাকী আৰু?
এই কি হব
আৰু তুমি আৰু কি কয় আৰু ফ্ৰুইত চালডো খাব পাৰি ন ফ্ৰুইট চালড। এই বিয়া চিয়াত যে দিয়ে যে ফ্ৰুইট চালাড, খাই পাইছা? মিঠা মিঠা যে চব ফ্রুইতবোৰ চালাডৰ বনাই যে।
ফ্ৰুটছৰ চালাদ?
অঁ। এইটো যে ফ্ৰুট চুট চ ফ্ৰুট ফুট যে কাটি কিনে তাতে যে ক্ৰীম চ্ৰীম ঢালিখিনি যে দিয়ে।
অ এই এইবিলাক বিয়াতে খাই পাইছো আৰু বলেগত।
অঁ এইবোৰ বিয়াতে দিয়ে অঁ অঁ।
ঘৰত বনাই আনি এনে খাব লাগিলে মায়ে ক'ব কি নষ্ট কৰিলি গুতেইহুপা।
উম উম।
উম
তাকে।
উম এ কি বুলি কয় এ এটা ফ্রুইত আছিলে ৰবা এ এ এটা আছে কি নাম আছিলে দে এই দয় দি ৰবা দে নহয় দুৰিয়ান অঁ।
দুৰিয়ান?
অ দুৰিয়ান এটা আছিল তো কি কি সিতাফল খাই পাইছা?
হা? সিতা ফল, নাই নাই নাই। মই মোক সৰু পানী চিঙৰাটো খাই পাইছা?
হে?
পানী চিঙৰা।
পানী পানী চিঙৰা?
সেইটো এটা মানে ফ্ৰুইটছে হয়।
হেৰি কি বুলি কয় পানীত হয় ন?
অঁ পানীতে ৰঙা ৰঙা মানে ৰঙাও থাকে, বগাও থাকে।
মানে হেৰি ওপৰতো ৰঙা ভিতৰতো বগা।
উম অ সেনেকুৱা সেনেকুৱা।
অ পাইছো দিয়া এদিনে পাইছো।
অ মিঠা মিঠা লাগে।
অঁ অঁ খাই কিনে ভাল লাগে। মই খাই কাৰণে বহুত ভাল পাইছিলো, পাপাক ক'লো আৰু এদিন লৈ আহিব পাপাই ক'লে কি হ'ব দে এদিনে খাচোন। আৰু আনিম দে পিছত।
তাকে।
অঁ আজি কাৰণে হব ন। অঁ অঁ।
উম উম উম।